অ' পেমেন্টো কিবা আছে নেকি?
হা - হা
এইগলা কৈ নাথাকবিয়ে।
সেই কি কয় এই কেপকাটটো কেনেকে কৰে এ কেপকাটটো নাই দেখোন প্লে ষ্টৰত?
কেপ কাট প্লে ষ্টোৰত নাপায় কেপকাটটো গুগলৰ পৰা ডাউনলোড কৰবা লাগব।
গুগলৰ পৰা ডাউনলোড কল্লো কিন্তু সেই কিবা এ অনে নহয় দেখোন।
কেপকাট কি কৰা তই?
এই এটা বস্তুৰ কাৰনে লাগে ৰ।
কি বস্তু? মক দিবি, মই বনে দিম।
হা?
মক দিবি, মই বনে দিম।
অ, হব দিম দে।
তৰ সেইটো মবাইলত কেপকাট চলব?
কিয়া নছলে?
মোবাইলটো।
কি কৈছা বুজি পৱা নাই।
অ' মোবাইলটোৰ কাম আছে কিবা? চলব যি।
কিয়া কাম নাই?
হেং মাৰ থাকেটো কিয় চলব?
কেপটপ কি বহুত হেভি হে মাল নে কি এপ নেকি
মোৰ আইফোনে লেল হৈছে, আইফোনে হেং মাৰে মৰ। কেপকাত চলালি।
বি এপ
এমবিটো বেছি নহয়, এম বিটো কমেই। এমবিটো কমেই, কিন্তু তাৰে ভিতৰৰ মাল পাৱাৰফুল না। আইফোনে হেং মাৰে। কেতিয়াবাটো ডাইৰেক্ট এ হেৰি এ কি বোলে আউট কৰ দিয়ে এপৰ পা হয়।
তোৰ মাতটো ভালকে আহা নাই এ। এই ফেনৰ মাত নেকি ভালকে বুজি পোৱা নাই কথাবিলাক।
অ ফেন চলি আছে। অ হেৰি
উম ঘুৰবে যাওঁ য কবাত।
কিন্তু অলপ কিবা
আজিতো যাবা নৰা এ।এনেই অচৰতে কবাত ফুৰবা গেলো হয়।
তাকেইটো। এটা কাম কৰোঁ ছাব্বিছ তাৰিখটো যাক দে। চাব্বিছ তাৰিখে মই, হা? বুজি পা নাই।
ছাব্বিছ তাৰিখে কি?
ছাব্বিছ তাৰিখে মই এছাইনমেণ্ট চাবমিত কৰিব লাগে।
আঠাইছ তাৰিখে যামে মই ছিলং।
দেই এই মাহটো যাওঁক দে। জুনত জুলাইৰ যাম দে
এ জুলাইত গেলি লাষ্টত যাব লাগব আৰু টাইমত যাব নোৱাৰা কতো।
অলপ কেনেবাৰ আছে ঊনত্ৰিছ তাৰিখ।
ঊনত্ৰিশ তাৰিখ মই, সেই যা কথা আছে ৰ। দাৰ্জিলিঙো যাব হ'ব পাৰে মৰ।
লগত
অ আমাৰ দাদা এটাৰ ফেমিলি নিবা লাগে।
কোনি-কোনি?
সেইয়ে মানুহ এটা আছে দে ফেমিলি লৈ যাবা লাগে। মানে চব এৰেঞ্জ কৰবা লাগব মই।
গাই দিছত্ৰইত আৰু।
অঁ।
তাটো টো গেছে নেকি?
দাৰ্জিলিং যও নাই।
এইটো কেনে গাইড কৰবি?
আইডিয়া আছে ন মোৰ কেনেকে কি কৰিব লাগে ।
অ চিনি নাপোৱা নহয় জেগাবিলাক ।
এই নাপাওঁ একদমেই কি দাৰ্জিলিং ।
হা!
দাৰ্জিলিং একদম সহজ ।
কি?
ইজি তাতে আৰু মোৰ এনে টেনশ্যন নাই তাতে লগত চলি আছে মোৰ তাতৈয়াকে আছে । ববৰ দাৰ্জিলিং ন।
কেনে যাবি জুলাইত নেকি?
এই এটা কাম চলি আছে সেই কামটো যদি হয় সোনকালে তেতিয়া যাওঁ ।
অ
বু এধ নে যোৱা যায়ওঁ হয় ল কে
দাৰ্জিলিঙতো লোক আছে নেকি?
অ
চব ফৰে লগ বধ ন
দাৰ্জিলিঙতো আছে কালিম্পঙতো আছে।
ক'ত--ক'ত
কালিম্পং
পালিং পংক।
দাৰ্জিলিঙৰ কাষত নাই বুলি দাৰ্জিলিঙৰ বাইক ঘণ্টা ৰাস্তা আৰু।
বেলেগ জাব আতি।
এনি তাহ'দ আৰু। বেলেগ জেগা অলপ বাহৰে জেগা আহেই দাৰ্জিলিঙৰ দৰে। ততে মই এক মাহ থাকিব আৰু ইচ্ছা কৰিলে । তাতে যায় কিনে মই একমাহত থাকিবি আৰু টেনশ্যন নহকে।
আহ
বি দাস
আজিৰ ঘৰত জাবি নেকি?
আজি অ দোৱা আছে বু যাম অলপ দেৰিকে যাম অলপ দেৰিকে যাম।
আৰু প দোৱা
এ তৰ ভাৰ থত তহতে যাই থাকিবি মই অলপ দেৰিকে যাম।
মই যাওঁতে সোমাবি দে। দহক দহক দুইদিন হ'ল দুদিন একদিন হল ম দেম।
আজিয়ে আজি তিনিদিন।
অ
আচ্ছা।
দৰিক আম দে কি কোন মাৰ পা
নহত ডাইৰেক্ট মজামম যা প হবু যা চলি গেলি চলি হব গুটনী খেলবা লাগিব আগে দুটামান চলি এদিন দুদিন খেলা লিককে চলি নতই যাবু আৰে কেলি যাবো। এই এটা দুতিয়া হেই কৰাতে স যাব ইয়াৰ বহুত দেৰিকে পোতা গল না।
এইবতে ।
এ নকে বা
নোৱাৰো ইটাৰেষ্ট দিয় বাহালমান বাহ হাল হালব লাগে এতিয়া।
উম উম উম। উম।
বুট পালি ন নাই।
বধযোৰ পাছত অ মজিয় মজি য পাইছে মা মজ । পালো ৰহ হা
কিনি এং গেল মুজে কিন এং গেল।
কা আছে কৈছো।
উম।
উম ।
মাৰ্কাৰ গেটা কিনব লাগব আৰু -
কি কৈছে।
মাৰ্কাৰ মাৰ্কাৰ।
অ তাত হেৰি কি কয় এই হেৰি আছে নেকি এংগুল আছে নেকি?
এংগুল নাই এংগুল ইউজ কৰে নেকি আজিকালি কোনো নকৰে।
বুট মাৰে এম্পাই।
নালৰে নালৰে আগতে মাইছিলো। এংলি চেং মৰা মাৰ নাই আজিকালি।
সেই চোত তেল আছে।
অশেফ ঘাটতটো লাগে। ত কত নহ'লে হেলা হেল হয়াই ন ত।
হয় নেকি?
ন দে।
অ ফাউল ধৰেম পাই ন।
নহলে খেলা খেলি ভাল ধৰে কিন্তু খেলাৰ আগতেো চেিক কৰে বাই চান্স যদি চেক কৰে। কৰাটো বাই চান্স যদি গম নাপায় যদি খেলাত ভিতৰে গম পাই। কাত দিব দক ডাইৰেক্ট।
অ
অ দিব লাগে। ডলেছেকাৰ পিন্ধা ডাইৰেক।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
মিনিছে গা একয আন্ধিব লাগিব আজিকালি সৰু সৰু গাডালচিনা চব।
হয় নেকি?
সৰু গাজুলি ভাল বেছি ৱেত নাথকে ৰজা।
ৰাতিবাই সোনকাল দে মই অলপ দেৰিকে যাম।
দে।
হা।
তেতিয়া হ'লে গেলি কি হবো-
তিয়াতিয়া চাতটে হব চাতটে পাঁচটা হব।
পাঁচটা মান যাম আৰু।
সেই দেৰি হৈ যাব বেছি।
সেই নহয় পাঁচটাত মই সেও পাঁচটাতে আহিছো ছোৱালীও পাঁচটাতে। কাল পাঁচটা বজাত কি মেল মাৰি গল।
কত গালে গে ভাল হব।
মৰ কালি পাঁচটাত মা কিমান টাইম হৈছো। বৈছো কিমান কালি পাঁচটা বজাত আহিছো ঘৰৰ পৰাই। কিমান টাইম বহিছো কিমান টাইম খেলছো।
পাঁচটা বজাত পাঁচটা বজাত ওলোৱা নাই ৰ।
এই পাঁচটা শুইছো এ
কে
কি কে?
কীয়া হব সোনকালে গৈছা
এই নাই পাঁচটা গৈছোঁ। কালি
বাদ দি বাদ দি গুৱাহাটী জাব লাগছিলে বেং।
উদাল
যাবা লাগা কামো আছিল।
ফ'ৰ ফিফটি ছিক্সত থিপুণ মাচছিল ফোন মাৰতে মই গমাই পা নাছিলো প প আগত মই ফিল পাইছো।
খালি বেয়া হ কিছি বে খালি অ ফোনন নম্বৰ আালি সাৰি নাপল ডাইৰেকট
এট ।
কালি হ ভাত দি পেলবা কেমা উট ।
সে কি হয় তাললে কলম্ব জিতিলে।
অ কলম্বীয়া জিকিল ৰাতিপুৱাই ।
বিয়াকংক অল্প নেকি?
গীৰকং গলব অ থাক দিয়াকংক আৰু এখন লাষ্টাল উজবেকিস্তানত থাকিবো
আহ ।
এই তিন নম্বৰত বা ক কুমকিলে তিমগিলে বা সোমাই ।
অ সেইটো । দি আৰ কন্নগো সোমাবাই নোসোমাই বাা সেইটোও এটা কথা নহয় ।
আহা কম কংগৰ ।
আশা কম ।
খেলৰ উপৰত হব এতিয়া
এনে ধৰ বৰ গৰু এই ব্ৰুপ যত ন বৰ্তাল ধ অল্লাহ তি নম্বৰ থাকি অতন মানুহ ছাত্ৰী হো এ ।
ৰাউডত থাৰ্টি সেই আঠটা টিম দি সোমাব ।
আহ ।
ছব গ্ৰুপৰে নোসোমই মানে চাব তিন নম্বৰ তিন নম্বৰ থকা চাবো মানে ধৰিলও কুনি বেছি ইাত খাইছ কুনি ফেৰ প্লে খেলছে । কোনে কাজিয়া সজীয়া কৰা নাই বা ৰী
অপ ডাঙৰ টিম যদি অ'লে সোমাই দিব ন
নাই ডাঙৰ টিম ডাঙৰ টিম নচছে সেইটোত সেইটো ডাইৰেক্ট খে চাব ফেৰ পল্লে চাব । কাৰ্ড চাব কাৰ কম বেছি আছে নহয় নহয় এইটো ডাইৰেক্ সিফাই কৈ দিছে । ডাঙা টীম বুলি নহয় চ ডাঙা টিম যদি দিয়ে চা ডাঙৰ টিম যদি দিয়ে তেতিয়া সৰু টিম বিলাক কমপ্লেইন কৰিব । এনেই নে কি আও, এই এটা কথা আছে ন । যে ফেৰ প্লে ধুনি খেলব । নৰায় না সেইটো আৰ আগ আগ ফেয়ৰ প্লয়ে কাৰ চাব কাৰ হাল্দা কাত বেছি আছে ।
কাৰ যদি হালদ নাই সেই দিনটোৰো ডাঙৰ তিমটোৰো হালদিয়া কাৰ্ড নাই ত সৰু দিনটো হালদিয়া কাৰ্ড নাই
আছে অতিতিয়া বেলেগ চাব । মানে পইণ্ট চব স কোনে কিমান গ'ল দেখি বা কাৰ কিমান গ'ল বেছি হৈছে হেনে চাব । এক নম্বৰতে পইন্ট চাব দুই নম্বৰতে ফেৰ প্লে চাব । কাতছ বৌ হেই ।
পইট পইণ্টত ফে বুলি চাব না গল কেইটা দে বা গল কেইট দি যাব ।
হা
প্ৰথম পইণ্ট চাব ত নেকি ।
এ এতিয়া ফিফাই ভালকে গম পাব এতিয়া ।
অ
মই নাছিলো ভালকে কোন তোক কেনেকে সোমাব ।
সেইটো। হ
এইটো খেলা মজা লাগে ৰন্ধা শিক নজাবোৰে ।
হাতীত সোমাবোৰ চিকষতিন পৰাই মজা হ'ব আৰু
চিকষতিনৰ পৰাই ভাল হ ল
কিয় হোৱা ক্টাৰ ফাইনেল আঠটা দিম আঠটা দিমৰ পৰা। হেল্ল'
অহ
অ কোৱাটাৰ ফাইনেল আঠটা আঠটা দিনৰৰ পৰা তাৰপিছত আৰু চেমি তাৰপিছত এটা থাৰ্ড পজিচন থাকে না হৰি থাৰ্ড প্লেছে থাকে ফিফাত- ভাবিলে ক্ৰিকেট ৱৰ্ল কাপ মানুহে লাগ পাঁচটা টিমে থাকে পাঁচটা টিম মাতে হালবা।
এ
ক্ৰিকেট ৱাৰ্ল্ড কাপ ফান বোলো ক্ৰিকেট ৱৰ্ল্ড কাপ ফানে।
অ
পাচটা টম ৱাৰ্ল্ড কাপৰ কাৰনে- ভাল দিম বাকী পাঁচ্তটা টিমক মাতেই নেকুজিছ দেই হেল্ল' হেল্ল' উ হেল্ল' হেল্ল' অ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল '